হেল্ল'।
হয়, শুনিছানে?।
অ', অ', শুনিছো-শুনিছো।
কি কৰি আছিলা।
এই এনেই অলপ বহি আছিলো।
অ', তুমি মানুহজনী নাইকিয়াই হৈ গ'লা যে, এ মই ফেচবুকটো চাই আছিলোঁ তোমাক পোৱা নাই ইমান দিন হ'ল, আগতে তুমি কিবা-কিবি দি আছিলা ফেচবুকত। তাকে মই বোলো কিবা হ'ল খবৰ এটা লওঁ।
অ', নাই আজিকালি অলপ এই ফোন চোৱাটো কমাইছোঁ মই। বেছিকে মানে এই ফোনৰ মানে এইবিলাক বেছিকে এইবিলাক চাই থকা ইমান ভাল নহয় ন, কাৰণ হেৰি যে, এই পোহৰটোৱে অলপ চকুতো ইফেক্ট কৰে। আ কৌ, আগৰটো মানে-মানে এইবিলাক এডিক্শ্যন নিচিনা হৈ যায় ন বেছিকে চাই থাকিলে আকৌ মই চাই থকা দেখিলে ল'ৰা ছোৱালীয়েও চাবলৈ বিচাৰে কাৰণ ইমান ফোনটো ইমান ইউজ কৰি থকাটো ভাল নহয় নহয় এনিটাইম চাই থকাটো সেইকাৰণে মানে মই অ সেইকাৰণে অলপ কমাই দিছো আৰু আজিকালি মানে এইটো বেছি হৈ গৈছে মানুহৰ মানে এইটো নিচা হৈ গৈছে মানে। ফোনটো নহ'লে থাকিবই নোৱাৰে মানে এনিটাইম ফোনটো লাগিবই হাতত বহিলে বহিলেই মানে লাগেই সেই তেনেকৈ কৰি কৰি মানে অভ্যাসবিলাক বেয়া হৈ যায় মোকো দেখিলে আকৌ ল'ৰা ছোৱালীও অভ্যস্বিলাক বেয়া হয় সেইকাৰণে মানে মই কমালেহে তাহাঁতে কমাব যে এৰিব সেইটো কাৰণে অলপ কমাই দিছো চা একেবাৰে নোচোৱাও নহয় কাৰণ আজিকালি আকৌ মানে যিটো জীৱনশৈলী আৰম্ভ হৈছে ফোনতটো নহলেও নহয় ন চব কামতে লাগেই তথাপিও যিমান পাৰি মানে কমাব চেষ্টা কৰিছোঁ আৰু
উম মে কন চালিছ হ হ খাতে ম ফোনটো কৰিবলো বাকী তোমাৰ শভ খাতি ভাল ন
অ ভালেই ভালেই তোমাৰ ভাল আহ তাকে
আগৰ দিন বিনা নি ম আছো ন
অ আগৰ দিনত ল'ৰা ছোৱালীয়ে ধুনীয়াকে খ মানে আবেলি খেলিবলৈ যায় মানে তাহাঁতৰ তেতিয়া শৰীৰ চৰ্চাও হয় ন বা আজিকালি মানে চব খালী ফোন লৈ লৈ বহি থাকে কোনো কাৰো লগত হেৰি নাই মানে মানুহৰ লগত হে স নাইকিয়া হৈ গৈছে মানে মানে ফোনটো নহ'লেই নহ'ব যেন তাহাঁতৰ মানে বহি বহি সিহঁতে কিছুমান ল'ৰা ছোৱালী বহুত বেছি শকত হৈ গৈছে বহি বহি থাকে এনি টাইম ফ চাই চ খেলা ধূলা নকৰে আগতে আমি এইটো সৰুতে ইমান খেলি ধূুলি বিভিন্ন ধৰণৰ খেল খেলোঁ আবেলি ওলাই যাওঁ ওচৰ লগৰ ল'ৰা ছোৱালীৰ লগত হেৰি কৰোঁ বা ইঘৰ সিঘৰ ফুৰিব যাওঁ আজিকালি মানে এইবোৰ নাইকিয়া হৈ গৈছে মান চবেই খালি ফোনটো লৈয়ে ব্যস্ত সৰু ল'ৰা ছোৱালীবোৰক ফোন নহ'লে যেন নাখায় তাহাঁতক ফোন দেখুৱাই দেখুৱাইহে মানে খাব খুৱাব লাগে মানে
এইটো আচল দেৱ মোন দে পৰীক্ষা কৰা হয় এইটো এনেকে শিকোৱা হৈছে নিচিনা হৈছে আৰু কাৰণ মদিনতো ৰাজি যেনেকে হয় ম
অ মাক বিলাকে মানে কি আজিকালি মাক বিলাকে ফোন লৈয়ে থাকে যে তাহাঁতক দেখি দেখি ল'ৰা ছোৱালীও এনেকুৱা হয় তাহাঁতে কি খাইছে কি নেখাইছে গম নোপায় মানে তেনেকে আচলতে সেইবিলাক তেনেকে কৰাটো মানে স্বাস্থ্যৰ কাৰণে বেয়া খোৱাত মন নিদিয়া যে চাই চাই ফোনটো চাই চাই যে তেতিয়া খাই তাহাঁতে কি খাইছে কি নাখাইছে এইবিলাক একো মন মন নিদিয়ে ন সেইটোোৱে মানে ইমান উপকাৰ নকৰে মানে খাদ্যটোৱে যিমানখিনি আমাৰ মানে হেৰি পাব লাগে শৰীৰটোৱে সেইখিনি নেপায় তেনেকে খালে। ল'ৰা ছোৱালী বোৰ আজিকালি মাত নুফুটে সোনকালে। ফোন চাই চাই থাকে ইমান নুফ বহুত আজিকালি আসোবিধাবিলাক পোৱা যায় আজি কালি বহুত হৈছে তেনেকুৱা। দেখিছো আৰু।
অ, মোৰে আছে তেনেকুৱা চিনাকি উম, চিনাকি মানে এ চিনাকি নহয় ঘৰৰ ওচৰৰ। উম, নোৱাৰা। তাৰো সেই তেনেকুৱাই, ফোন চাই থাক মানে বৰ ফোন চাই। ফোনটো বহুত চাই তাৰ ইমান ডাঙৰে হ'ব হ'ল তাৰ মাতো শুনা নাই। দিবৰ সময় হৈছ ফুটিয়ে কিন্তু ভালকে ক'ব নোৱাৰে মানে নকয় সি ক'বলৈ যত্নও নকৰে সি ফোনতে ব্যস্ত হৈ থাকে।
সেইটোৱে মানে সেই উ এইবিলাক অম মানে মাকবিলাকেও মানে ভাবেই আমনি নকৰিব ফোনটো দি দিওঁ, অকণমান কষ্ট কৰিব নিবিচাৰে, আচলতে ল'ৰা ছোৱালীৰ লগত কথা পাতিব লাগে, খেলিব লাগে অইন ল'ৰা ছোৱালীৰ লগত খেলিবলৈ দিব লাগে। তেতিয়াহে মানে হেৰি হয়। আৰু আজিকালি বেমাৰ বিলাকো বেছি হৈছে ন, আগতে, মানে হেৰি নাইকিয়া হৈছে। খেলা ধূলা নকৰে তেজ চলাচল নহয় শৰীৰৰ। আগৰ দিনতো তেনেকুৱা নাছিলে। বা এনেকুৱা নহয় যে আগৰ দিনৰ গোটেই ভাল আছিলে আজিকালি বেয়া সেইটোও নহয় কিন্তু কিছুমান কথা মানে, মানে মিলাই পেলাই এটা ৰাখিব লাগে। ন'হলে বেছিকে এইটো হৈ গ'লে নতুন আজিকালি মানে যিটো হেৰি হৈছে মানে জীৱনশৈলী হৈ ছে। সেইটোৱে মানে বহুত এইখিন আও। মানুহক বেমাৰী কৰি দিছে মানে, কম বয়সতে মানুহবিলাক বেমাৰী হৈ গৈছে। উম, এনেই অনবৰতে যেতিয়া ফোনটো চাই থাকিলে সেইটোৱেতো সেই চকুতো ইফেক্ট কৰে ন, লাই পোহৰটোৱে। তেনেকে শুনিছো আৰু মানুহৰ মেমৰি মানে স্মৃতি শক্তি কমি গৈছে। এনেকুৱা ধৰণৰ। সেইয়াই আৰু মানে, সেইবিলাকে আৰু।
উম,। উম, কিছুমান ভাল আছে একেবাৰে বেয়াও নহয়।
অ, আছে আছে সেইটোৱে ব্যৱহাৰটো কথা মানে। কেনেকে ব্যৱহাৰ কৰিছে মানে। ভাল ব্যৱহাৰ যদি কৰিছে। অ, মানে উম, সময়ত ল'ব লাগে আকৌ এনেকুৱা নহয় যে খাওঁতে শুওঁতে এনি টাইম যে সেইটো লৈয়ে থাকিব। ফোনটোৱে চাই থাকিব। এটা, সময় বাচি ল'ব লাগে বাকী নিজৰ কাম বিলাক কৰা বা আবেলি অকণ খোজ কাঢ়িব যোৱা ল'ৰা ছোৱালী, খেলা ধূলা কৰা। লগ বন্ধুক লগ কৰা কথা বতৰা প সেইবোৰো কৰিব লাগে অকল ফোনতে যে কথা পাতিব লাগে সেইটো নহয় মানে সেইটোৱে। আৰু তাকে ব্যৱহাৰটোৱে আচল কথা যিকোনো বস্তুৰে ভাল বেয়া দুয়োটা দিশ থাকে। ন ভাল ভাল কৰিলে মানে আমি এতিয়া সেইটো যদি ভাল কামত ব্যৱহাৰ কৰোঁ তাত বহুত কথা শিকিবও পাৰি নহয় আকৌ ফোনটোৰ পৰা।
অ সেইটো হয়।
আজিকালি এটা, এইটো সুবিধা বহুত কিছুমান কথ থা নাজানিলে পতকে গুগ'লত চাব পাৰি বা ইউটিউব চিটিউবত চাইও শিকিব পাৰি। মই নিজেই মোৰ মেচিন, চিলাই মেচিন ভাল কৰিছোঁ, চ, ইউটিউবত চাই চাই। মেকানিকৰ ওচৰত নোযোৱাকে হৈ গৈছে মানে। সেইটো, সেইবিলাক আকৌ ভাল ক
ইউটিউবত চাইছিলা নে, কি?
ইউটিউবত। মেচিনটো মানে অলপ বেয়া হৈছিলে, তাৰপিছত ইউটিউবত চাই পেলাই, তাৰপিছত ঠিক হৈ গ'ল। অ তেতিয়া বোলো, অ', এইটোতো বহুত ভাল কথা, কাৰণ মই ম-মেকানিকৰ ওচৰত নিনিয়াকে ঘৰত নিজেই ঠিক কৰিব পাৰিলোঁ। আৰু তেনেকে বহুত কথা শিক শিকিবও পাৰি। চিলাই তিলাইৰ পৰা আদি কৰি বা অন্য কিছুমান ৰেচিপিটো থাকেই বাৰু আকৌ আমাৰ ৰান্ধনীবিলাকৰ এটা সুবিধা আকৌ, কিবা এটা বনাবলৈ মন গৈছে বা কিবা এটা নাজানো পতককে ইউটিউব চাই পেলাই আমি মানে সেইটো জান শিকি ল'ব পাৰোঁ।
হয়, হয়। মোৰো এই বেছিকে ৰেচিপিয়ে চোৱা হয়।
অ', অ', অ', অ', অ'। আকৌ কিছুমানে এইবিলাক হেৰি বনাই ব্লগ। বনাই ইনকামো কৰি আছে।
অ', অ', সেইদিনা মই এটা এ, ভিডিঅ' এটা দেখিছিলোঁ দেই। তাতে এনেকে দেখাইছ যেনে এ, কেতিয়াবা আমি ভাজি বা তৰকাৰিত কিবা বনালে তেলটো যে কেতিয়াবা বেছি হৈ যায়, বেছিকে পৰি যায়। তেতিয়া সেই তেলটো এনেকে বচাবৰ কাৰণে অ, কুচি লবৰ কাৰণে এনেকে এ, কি কৰে জানা এনেকে ভাজি খিনি ভাজি খিনি মাজত, ফাক এটা কৰি পেলাই সৰু বাতি এটা ষ্টীলৰ বাতি এটা এনেকে উুবুৰিয়াই থোৱা নিচিনাকে মাজত দি দিয়ে, মাজত দি পেলাই অফ অকমান সময় ঢাকি থৈ দিয়ে ঢাকি থোৱাৰ পিছত সেই তেল খিনি মানে সেই বাতিটোৱে টানি লয় হা। তাৰপিছতে ভাজিখিনি এনেকৈ কাঁঢ়ি লয় প্লেটত গোটেইখিনি ভাজি মানে হেৰিটো নুলিয়াই আৰু মানে যিটো বাতিটো সেই তেনেকেই থাকে।
অ' কিনাৰে কিনাৰে ভাজি খিনি উলিয়াই দিয়ে মানে।
অ ভাজি খিনি উলিয়াই দিয়ে তাৰ পিছত এনেকে বাতিটো দাঙি দিয়ে তাৰ ভিতৰতে তেলখিনি জমা হৈ থাকে যিখিনি মানে বেছিকে ৰৈ যোৱা তেল খিনি। তেলটো সেই তেনেকে শুহি ক পাৰি মান
অ সেইটো এটা ভাল হেৰি দেই তেনেহলে কেতিয়াবা ঘপকে তেল পৰিও যায় নহয় বেছিকে
অ পৰি যায় তাকে কেতিয়াবা মাংস চাংস বনালেও বৰ তেল হয় আৰু ভুলতে জোখটো না নাজানো তেনেকুৱা হয় এইটো কৰি চাব পাৰি মানে ভিডিঅ'টো তেনেকে দেখাই দিয়ে মই বি পাই আচৰিত হৈ যাব বা বোল এনেকেও কৰিব পাৰি এইবিলাক শিকিবও পাৰি দেই কিছুমান এইবিলাক
পাৰে পাৰে বহুত বহুত কথা শি শিকিবও পাৰে মানে পঢ়া শুনাাৰ বিষয়েও বহুত কথা শিকিব পাৰি আচল্ততে সেইটোৱে ব্য্ৱহাৰটো কথা এনে অনবৰতে যদি এইটো কিবা যি টোি চাই পেলাই ৰিল চল চাই কিবা চাই সময় নষ্ট কৰাতকে যদি মানে এটা সময়ত লব লাগে আৰু মানে নিৰ্দিষ্ট সময় এটা শিকিবলৈ এবাৰ অনবৰ চাই থাকিলেওতো বেয়া নহয় চকুৰ টকুৰ কাৰণে
অ তটো
সেইটোৱে মইও বোলো অলপ এই ফেচবুক চাওঁতে চাওঁতে মানে কিবা নিচা নিচিনা হৈ গৈছিলে নলমাৰ চাইঠিবোৰ মন যায় তাৰপিছতে বোলো নাই এইটো অলপ কমাই দিওঁ বোলো মই দৰকাৰ হ'লে কিবা নাজানিলে চাওঁ আৰু
মাজলৈ কিমান দেখিছিলো
মাতটো অহা নাই ভালকেে ফাটি ফাটি গৈছে অ অ মাতটো ভালকে অহা নাই
এ্াম
আহ শুনিছো অ কোৱাচোন
ফচব প্ৰায়ে লখি আছিল এ বহুতে মদ অ
তুমি অকণমান উঠি পেলাই বেলেগ এটা জেগালৈ আহাচোন মাতটো আকৌ নাইকিয়াৰ নিচিনা হ'বচোন
অ এতিয়া শুনিছো
মানে কথাবোৰ ফাটি ফাটি আহিছে অ অ এতিয়া শুনিছো এতিয়া শুনিছো অ সেইটোৱে মোৰ চাওঁতে চাওঁতে মানে বৰ এনে তাই মানে চাই থকা নিচিনাই হয় তাৰ পিছতে উম আৰু কি হয় সেইটো খোলাৰ লগে লগে কিবা কিবি ওলাই এইবিলাক ৰিলচ বিলাক ওলাই কিবা ওলাই এটা এটা মানে উলিয়াৰ লগে লগে আৰু এটা ওলাই তেনেকে মই বোলো অ এইটো এনেকে হ'লে দেখোন মোৰ অভ্যাসটো বেয়াই হৈ গৈছে আকৌ মোক দেখি ল'ৰা ছোৱালীও অনবৰত মোবাইলটোকে চাবাই থাকিব বিচাৰে আৰু ম মানে মই যি কৰো তাহাতে সেইটোোৱে কৰিব ন সেইকাৰণে মো মই নিজে তেতিয়াহে হ'ব এটা টাইমত দিও আৰু কিবা কিবি পঢ়া শুনাৰ বিষয়ে চাবলৈ হ'লে তাৰছ সেইটো কাৰণে বোলো আজৰি সময়ত মই কিতাপ চিতাপ পঢ়া অভ্যাস আগতেতো কিতাপ পঢ়ো যেতিয়া মোবাইল নাছিলে তেতিয়াতো বহুত কিতাপ পঢ়িছিলো এতিয়া কিতাপ পঢ়াৰ অভ্যাস নাইকিয়া হৈ গৈছে
আগতে তোমালোকে ঘৰত দেখিছিলো সঁফুৰা নিচিনা ন
অ অ সৰুতে মানে ইহঁতৰ কাৰণে লৈছিলো স ফুৰা আকৌ এই প্ৰান্তিক আলোচনীখন আছিলে নহয় সেইখন খুব ভাল আলোচনী আছিলে অসমৰ
উম আজিকালি নাইকিয়া হৈ গল নেকি
নাই নাই আছে আছে আছে চলিয়ে আছে কিন্তু মানে মানুহ বাকে ইমান পঢ়া শুনাটো কমি গৈছে সবে মোবাইলতে থাকে যে
মোবাইলটো পাই যায় চাগে কেনেকুৱা
উম মোবাইলত মই পোৱা নাই বাৰু বা বিচৰা নাই মানে কি এনেই পঢ়িয়ে ভাল লাগে মোবাইলত পঢ়াকে পঢ়াতকে সেই আগ মানে নিয়মীয়াকে প্ৰান্তিকখন লৈছিলো তাৰ পাছত ল'ৰা ছোৱালীৰ কাৰনে সঁফুৰা লৈছিলো আকৌ উম তেনেকৈ নন্দিনী সখী তেনেকুৱা ধৰণৰ মানে হেৰি কি বোলে কি মহিলা আলোচনীবিলাকো আছিলে আগতে সেইবিলাক খুব মানে আজৰি সময়ৰ কিতাপ সেইবিলাক বুলিয়ে নহয় আৰু বিভিন্ন ধৰণৰ অন্য কিতাপো পঢ়িছিলো ভাল ভাল লিখকৰ আমাৰ হোমেন বৰগোহাঁই যেনেকে অনুৰাধা শৰ্মা পূজাৰ তেনেকে ভাল ভাল আমাৰ লেখক লেখিকাবিলাক আছে ন অসমৰ ত এতিয়া মানে এই মোবাইলটো হোৱাৰ পৰা একেবাৰে পঢ়া শুনাৰ অভ্যাস নাইকিয়া হৈ গৈছে এতিয়া আকৌ নতুনক অলপ চেষ্টা কৰ অকণ পঢ়া শুনা কৰিবলৈ
অ
তাকে আৰু মানে